নমস্কাৰ
হেল্ল'।
হেল্ল', নমস্কাৰ, হয়।
হয়।
হয়, অ'। আপোনাৰ পৰা মই এনেই অলপমান সময় বিচাৰিছিলোঁ, আপোনাৰ সময় আছে যদি। মোৰ লগত অলপমান আলোচনা কৰিবনে বা কথা পাতিবনে?
হয়, মই এতিয়া, মোৰ সময় আছে মই কথা পাতিব পাৰিম। কওকচোন আপুনি কি কথা পাতিব বিচাৰিছে।
হয়, মই পশুপালনৰ বিষয়ে আপোনাৰ পৰা অলপমান জানিবলৈ বিচাৰিছিলোঁ। আপুনি মোক জনাবচোন। এনে আপোনালোকৰ ফালি
সেই খিনি মই জনাবলৈ চেষ্টা কৰিম বাৰু।
হয় হয়, কওকচোন।
পশুপালন বুলি কলে আৰু আমি যি ঘৰুৱা ভাবে যি গৰু ছাগলী হওঁক, হাহ কুকু কুকুৰাম অ', বা গাহৰি এই-এই সকলোবোৰকে মানে আমি ঘৰ প্ৰতিপালন কৰো বা তাৰ পৰা আমি এম কিছুমান ধৰি লওক আমাৰ উ, জীৱিকা হিচাপে আমি বাচি লও সেই সকলোবোৰকে পশুপালন বুলি কোৱা হয় বুলি ভাবো মই।
হয় হয় ঠিক কথা কৈছে আপুনি। এ পশুপালন বুলি ক'লে এনে আপোনালোকৰ ঘৰত এনে কি পালন কৰে বা যি, কি পশু পালন কৰে যেনে গৰু ছাগ গলী, গাহৰি আপুনি তাৰে ভিতৰত
ছাগলী আৰু গৰু দুয়োটাই আছে, তাৰ উপৰিও আমি হাঁহ, কুকুৰাও আমি আমাৰ ঘৰত আছে আৰু কিছু পৰিমাণে কমকে হলেও আছ আপোনালোকৰ এ ফালে বিশেষকৈ এই কেনেকুৱা ধৰণৰ মানে পশুপালন কৰা হয়। আপুনি অকনমান জনাই দিবছোন।
হয়, আমাৰ আমাৰ আমাৰ ইয়াতে পশুপালন বুলি কলে গাহৰি বিশেষকে বেছি মানে গাহৰি বেছি পালন কৰাৰ মানে দেখা পাইছোঁ আৰু মই। আমাৰ ঘৰতো যিটো আছে বা আমাৰ বাকী কাষতো আছে ওচৰে পাজৰে, তেনেকুৱাকে পশুপালনৰ বিষয়ে এনে অলপ মান জানোঁ, যেনে পশুপালন বুলি কলে সেই পশুটোক কেনেধৰণে
প্ৰতিপালন কৰিব পাৰি, আহাৰ খুৱাব লাগে
হয় হয়, তেনেকুৱাকে কি কি মানে আহাৰ দিলে মানে সেই সেই পশুতো মানে সুস্থ ভাৱে বা বেমাৰ আজা জাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি হয়। সেনেকুৱা ৰাখিব পাৰি সে, তাৰ সেইটো আমি
হয়, আপোনাৰ ঘৰত গাহৰি আছে ন?
হয় হয়, আছে।
অ', আপুনি গাহৰি-গাহৰি কেনেদৰে প্ৰতিপালন কৰে? বা কে-কেনেদৰে যত্ন লয়, মোক অকনমান জনাই দিব নেকি আমাৰ যিহেতু গাহৰি নাই মই গাহৰিৰ বিষয়ে মই ইমান বেছি নাজানোঁ। আপোনাৰ পৰা জানিব বিচাৰোঁ।
হয় হয় হয়। আমাৰ আমাৰ ঘৰত বা আমাৰ ওচৰে পাজৰে যেনেকুৱা কে প্ৰতিপালন কৰা হয় তাৰ বিষয়ে অলপমান কৈ দিম বাৰু।
আমাৰ ইয়াত তে গাহৰি বুলি গাহৰি প্ৰতিপালন কৰিবলৈ হ'লে প্ৰথমতে আমি গাহৰিক অলপ ছাঁ থকা বা চাইয়া থকা জাগাত ৰাখিবলৈ অলপ ৰাখিবলৈ চেষ্টা কৰিব লাগে। যেনে এতিয়া গৰমৰ দিন। গৰমৰ দিনত মানে কি চাহ নহ'লে গাহৰি তোক ৰাখিব পৰা নাযায়। মানে তাহঁতৰ গাহৰিৰ তেল বেছি হয়। তাৰমানে তাহাঁতৰ চৰ্বি বেছি। তাহাঁতে তাৰ মানে কি অলপ গৰম তাহাঁতৰ
হয়।
হয় গৰম গৰ গাহৰিক মানে প্ৰতিপালন কৰিবলৈ হ'লে আমি ছাঁ থকা জাগাত ৰাখিব লাগে, অলপ চাফ-চিকুন ঠাইত ৰাখিব লাগে। গে গাহৰি গাহৰি ফাৰ্ম অলপ চাফ চিকুণকৈ ৰাখিলে অ'। ৰা ওচৰতো ৰাখিব পৰা যায় কিন্তু কিছুমানৰ ওচৰত ৰাখিও তাক অলপ চাফ-চিকুন নকৰে হেনেকুৱাকে ৰাখিলে কিন্তু মানুহৰ তাইতো মানে মানুহৰ মানুহৰো বিজাণু হৈ যোৱাত মানে সম্ভাৱনা থাকে। বীজাণুটো মানুহৰ গাত আ অহাৰ সম্ভাৱনা থাকে।
হয় হয় আপ আপোনালোকৰ গাহৰিৰ কথা খাদ্যৰ কথাটো মই সুধিব বিচাৰিছিলোঁ। কেনে ধৰণৰ খাদ্য দিয়া হয়। গাহৰি আপু আপোনালোকে কেনেধৰণৰ খাদ্য খোৱাই।
হয়। হয়। আমি গাহৰিক খাদ্য দিবলৈ হলে অ' যেনে খোৱাম মেৰা দিব পাৰি, মল দিব পাৰি, তাৰ পাছত মাছৰ গুড়া দিব পাৰি তেনেকুৱা। হয় আৰু কচু কচু কাটি খুৱাব পাৰি।
হয় হয়। আমাৰ গাঁৱত বিশেষকৈ কচু পোৱা যায় অ'। কচুটো মানে কাটি নি সিজাই এ মানে খোওৱা হয়। ভাল লাগিল। মই গাহৰিৰ বিষয়ে জনা নাছিলো আপোনাৰ পৰা জানিলোঁ।
আপুনি এনেই আশে পাশে আৰু কি পশুপালন কৰা দেখা যায়।
আমাৰ ওচৰত বিশেষকৈ গৰু, গৰুতটো প্ৰায় প্ৰতি ঘৰত মই থাকে বুলি ক'ব লাগিব তাৰ উপৰিও ছাগলী। এ হাঁহ কুকুৰাও থাকে বুলিয়ে ক'ব লাগিব গৰুতো বিশেষকৈ গৰু মানে প্ৰায় মানুহৰে জীৱিকা
থাকে থাকে।
এ হয় বাচি লয় আহ গৰু প্ৰতিপালন কৰি গৰুৰ গাখীৰ পৰাই ধৰি লওক, গাখীৰ গাখীৰ বি যি কৰিয়ে হওক বা গাখীৰৰ পৰা পোৱা অ যিখিনি আমি উৎপাদন কৰিব পাৰো বেলেগ, খাদ্য সেইবোৰ বিক্ৰী কৰি মানুহে যিবিকা নিৰ্বাহ কৰি আছে।
হয়, হয় ঠিক কথা কৈছে। গাওঁ আমি এতিয়া গ
পৰা হাঁহ কু। কুৰা বোৰো পুহি মানে জীৱিকা নিৰ্বাহ কৰে আমাৰ গাঁৱত। আমাৰ চবকে দেখা পাইছোঁ তেনেকুৱা।
হয়, হয় ঠিক কথা কৈছে। আহ হাঁহ কুকুৰা হাঁহ কুকুৰা প্ৰতিপালন কৰি মানুহে জী। জীবিকা নিৰ্বাহ কৰি আছে, হয়।
মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম এ পশু, পালন আ প্ৰ প্ৰতিপালন কৰি মানুহে, আ আৰ্থিক ভাৱে এ স্বাৱলম্বী হ'ব পাৰে বুলি আপুনি ভাবেনে?
হয়, ভাবো ভাবো। পশুপালন কৰিও আজিৰ আজিৰ দিনত আৰ্থিক স্বাৱলম্বী হয়। কাৰণ আমি এতিয়া চাব, ব্ৰইলাৰ ফাৰ্ম হয়নে? ব্ৰইলাৰ ফাৰ্মৰ
হয়।
যিটো মানে যোনে পা প্ৰতিপালন কৰে, সেই আৰ্থিকভাৱে বহুত স্বাৱলম্বী হয়। বা বহুত আহ আৰ্থিকভাৱে মানে, ইয়াৰ উন্নতি হয় বুলি মই দেখা পাইছো বা জানো।
হয়, হয়।
হয়, আজি হয়। বা এনেকুৱাকে দেছী দেছী কুকুৰা আমাৰ এই এতিয়া ঘৰত যেনেকুৱাকে পোহো, সেইবিলাকৰ ফাৰ্ম খুলিলেও মানে কি আৰ্থিক, সেই সেইবিলাকৰ ফা ফাৰ্ম খুলিলেও আমি আৰ্থিকভাৱে, আহ উন্নত হব পাৰো বুলি মই ভাবো বা দে
হয়, নিশ্চয়। হয়, হয় আৰু মহিলাাসকলে বিশেষকে যিহেতু ঘৰতে থাকে ন। আহ মহিলাসকলে মানে এই পশুপালনৰ ক্ষেত্ৰত এ বিশেষ ভাৱে স্বাৱলম্বী হব পাৰে বা নিজৰ ভৰিৰ ওপৰত থিয় হব পাৰে বুলি আপুনি ভাবেনে?
হয়, হয় ভাবো ভাবো। আমি এতিয়া ঘৰতে থাকো বা মহিলাাসকলে অ' ঘৰতে থাকে, সেইবিলাকে এতিয়াও আৰ্থিকভাৱে স্বাৱলম্বী হবলৈ হব। ৰ বাবে বা নিজৰ খৰচটো নিজে উলিয়াবৰ বাবে তেখেত সকলে কি কৰে, ঘৰতে মানে কি এ কুকুৰা হাঁহ কুকুৰা, এনেকুৱাকে বা গ ছাগলী গাহৰি, এনেকুৱাকে কি কৰে প্ৰতিপালন কৰে বা, আ প্ৰতিপালন কৰে বা, তাতে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ বাবে সেইবিলাকক, ৰা ৰাখে আৰু নিজৰ বাবে হয়নে? হয়।
অ' মানে মহিলাসকলৰ বেছি মানে এ এনে মহিলাসকল কতো ওলাই যাব নোৱাৰে মানে এ ঘৰতে পশু পালন কৰি, স্বাৱলম্বী হ'ব পাৰে। উম' হয়, ভাল লাগিল।
আপোন-আপোনালোকৰ, হয়-হয়। আৰু আপোনাক মই এটা কথা সুধিবলৈ বিচাৰিছো, হয়। আপোনালোকৰ, আপোনালোকে এনেই হাঁহ-কুকুৰাৰ মূল্যৰ- বিষয়ে জানে নে? এতিয়া বজাৰত কিমান মূল্য হৈছে?
হাঁহ-কুকুৰাৰ মূল্যতো যথেষ্টখিনি আছেই। মানে হাঁহ-কুকুৰা পুহি আৰু এই - কণী বেচিয়ে হওঁক বা কণী-কণী মানে বৰ্তমান বিশটাকৈ আমাৰ তাৰপৰিও মাংসৰৰ দাম আছে তেনেকে মানে- যদি পশুপালন হাঁহ-কুকুৰাও প্ৰতিপালন কৰে তথাপি খুব ধুনীয়াকে- আৰ্থিকভাৱে স্বাৱলম্বী হৈ থাকিব এগৰাকী মহিলা হওঁক বা এখন ঘৰে হওঁক।
হয়-হয়-হয় ঠিক কথা কৈছে। আৰু হাঁহ-কুকুৰাৰ কণী-কণীৰো দাম আছে।
হয়, আৰু যথেষ্ট কণী হৈছে পুষ্টিকৰ খাদ্য। বিশ টকাকৈ এযোৰত, আৰু যিহেতু বহুত পুষ্টিকৰ খাদ্য- আমুক ঘৰৰ ল'ৰা-ছোৱালীকে হওঁক বা সৰু ল'ৰা-ছোৱালীক- খুৱাবও পাৰি লগতে অকণমান হ'লেও আয়- আয়ৰ সেই হিচাপেও ল'ব পাৰে, উমঁ।
হয়-হয়, ঠিক কথা কৈছে আপুনি, হয়।
অ'। আপুনি পশুপালনৰ ভিতৰত মৎস্য পালনটো আ' পৰে বুলি ভাবে নে বা- মৎস্য পালন কৰিও আঁহ' মানুহে স্বাৱলম্বী হ'ব পাৰে বুলি ভাবে নে?
হয়, ভাবো-ভাবো। হয়, আমাৰ আছে ইয়াতে তেনেকুৱা যে মৎস্য পালন কৰি জী - ৱিকা নিৰ্বাহ কৰি থকা মই দেখা- পাইছোঁ। হয়, তেনেকুৱাকে স্বাৱল, আৰ্থিকভাৱে স্বাৱ - লম্বী হোৱাও দেখিছো। হয়, আপুনি এনেই ভাবি
যত্ন ল'বলৈ হ'লে মানে ধৰি লওঁক চিকিৎসা পাতি আঁহ' কৰিবলৈ হ'লে আমি নিজে পাৰো নে যি- ধৰি লওঁক প্ৰাথমিক কিছুমান- আঁহ' প্ৰাথমিক যিবোৰ চিকিৎসা আমি ঘৰতে কৰিব পাৰো বুলি ভাবি নে- পশু পক্ষীবোৰৰ?
হয়, ভাবো-ভাবো। ঘৰ প্ৰাথমিক চিকিৎ - সা পশু পালনৰ হ'লেও- মানে এতিয়া ছাগলীৰ-ছাগলীৰ পাৰা যায় বা হাঁহ কু- কুৰাৰ অলপমান প্ৰাথমিক চিকিৎসা কৰিবলৈ পৰা যায়। কিন্তু গৰু, গাহৰিৰ অলপমান প্ৰাথমিক চিকিৎসা কৰাত অসুবিধা হয়। তেখেতসকলক মানে ডক্টৰত-ডাক্টৰত- তা'তে অলপ দেখুৱাৰ প্ৰয়োজন হৈ পৰে। যিহেতু- সেইবিলাক অলপ ডাঙৰ প্ৰাণী হয়। সেইবিলাকক অলপ- ডক্তৰৰ তাই বা ডক্তৰৰ পৰা- চিকিৎসা লোৱাত অলপ পৰামৰ্শ লোৱা উচিত হয়।
হয়, ভাল লাগিল আপোনাৰ লগত পশু পক্ষীৰ এই বিষয়ে কিছুমান- কথা জানি বা মইও যিখিনি জানো আপোনাক জনাব পাৰি। আপোনালোকৰ এ' তা'ত কেনেদৰে গাহৰি প্ৰতিপালন কৰি জীৱিকা নিৰ্বাহ কৰি আছে এইবোৰ কথা জানিব।
হয়, হয়, হয়, হয়, আপোনাৰ পৰাও আপোনাৰ পৰাও জানিব পাই মই বহুত সুখী আগলৈও আপোনাৰ পৰা অলপ জানিবলৈ চেষ্টা কৰিম ধন্যবাদ হয়, ধন্যবাদ।